নমস্কাৰ
হেল্ল'
নমস্কাৰ বন্ধু শুনি আছানে?
হেল্ল'
অ শুনি আছো।
অ মাততো ইমান ডাঙৰ। ডাঙৰকে অহা নাই মাততো
তুমি তুমি শুনিছা নাই?
শুনি আছো, কিন্তু মাততো বহুত সৰুকে আহিছে।
তোমাৰ হেৰি হৈ আছে নি বাৰু?
হেল্ল'
অ, অ মই শুনি আছো, শুনিছা নাই?
অ শুনিছো কোৱা
অহ কি কৰি আছা?
মই এনেই আছো তুমি
অ মইয়ো এ এনেই কাম অলপ কৰি আছিলো।
অহ
বাকী খোৱা বোৱা কৰিলা?
অ কৰিলো তুমি
অ মই এই, ভাত খাই উঠিছো।
অহ, কিহে খালা ভাত?
ভাত, বেঙেনা পিটিকা তাৰপাছত দালি
উম
তাৰপৰা বুটৰ চাটনি, সেয়াই, তুমি কিহে খালা?
মইয়ো তোমাৰ তেনেকোৱাই আৰু দালি তাৰপিছত তোমাৰ মাছৰ ভাজি, তাৰপাছত আলু পিটিকা। পিতিকা তেনেকে
বাকী ঘৰত চবৰে ভাল নহয়
উম উম ভাল
উম উম অ ভাল ভাল আমাৰ চবৰে ভাল
উম
তাৰপিছতে এ তোমাৰ কিবা খাদ্যৰ ওপৰত যে কিবা হেৰি কৰা কথা আছিলে
উম
কিবা যে তুমি দিম বুলি কৈছিলা
অ অ
দিলা নাই তুমি যে মোক সেইনাখনি যে সুধিছিলা
অহ
কিবা আমাৰ পৰম্পৰাগত খাদ্যৰ ওপৰত তোমাৰ কিবা আছে বুলি কৈছিলা যে
উম এতিয়া পাতিব পাৰি
অ তাকে মানে এতিয়া আমাৰতো মানে পৰম্পৰাগত খাদ্য বুলি কলেতো বহুত মানে ধৰা এতিয়া প্ৰত্যেকটো ধৰা জাতিয়ে বেলেগ বেলেগ নহয় জানো
উম
উম তাকে আজি অকণমান খাদ্য উপৰতে পাতিব পাৰি
পাৰি পাৰি আৰম্ভ কৰা
উম তাকে মোৰ মতেতো মানে এতিয়া খাদ্যই টো আমাৰ শৰীৰক শক্তি দিয়ে সুস্থ কৰি ৰাখে আৰু মানে এতিয়া আজিকালিৰ দিনত কি হৈছে মানে ম পৰম্পৰাগত খাদ্যতকৈ মানুহে মানে বেছিকৈ এইবিলাক ধৰা এ এইবোৰ কি দোকানত যে যিবোৰ ওলাই
চিপছ অ চিপ টিপছ ফাষ্ট ফুড
অ বেছি গুৰুত্ব দিছে
উম
তাকে এতিয়া তুমি এ তোমাৰ সেইটো কিবা এটা যে বনাইছা তাত তুমি সুখ কম খাদ্যৰ ওপৰত দিব পৰা নহয়
পাৰি পাৰি যিবোৰ খাদ্য তোমাৰ হেৰি হয় পুষ্টি উৎপাদন সঠিক পৰিমাণত থাকে
অ সেইবিলাক দিব পাৰা আকৌ তোমাৰ তাত তুমি এটা বস্তুত দিব পাৰা পুষ্টি উপাদানবোৰ কি কি
উ পুষ্টি উৎপাদনটো কি কি পৰিব তোমাৰ কাৰ্বহাইড্ৰেট পৰিব প্ৰ'টিন পৰিব
প্ৰটিন অঁ অঁ ভিটা পানী পানীটোতো এনেও মানে সেইটো মুখ্য উৎপাদনে হয়
অ সেইটো মূখ্য আও
তাৰ পিছত তুমি এইটো সুধিব পাৰা ফল মূল আৰু শাক পাচলি খোৱাতো কিয় গুৰুত্ব গুৰুত্বপূৰ্ণ মানে সেইটো তুমি তাত দিব পাৰা
কেনো লাগে আমাক সেইবোৰ ভিট ভিটামিন থাকে। খনিজ পদাৰ্থ থাকে। আৰু আমাৰ কি দু বেমাৰ আজাৰ হয় তাৰ মানে ক্ষমতাটো বৃদ্ধি কৰে প্ৰতিৰোধ স্যমতাটো।
তাকে সেইটো হয় বাৰু তাৰপিছতে আকৌ মানে যিবোৰ আমাৰ ধৰা ঘৰত সতেজ মানে ভাবেওতো এইবোৰ খাদ্য অ শুনিছানে
অ কোৱা।
অ এইবোৰ ঘৰত যিবোৰ মানে এটা সতেজ খাদ্য বনাব পাৰি নহয়। কিছুমান ঘৰতে বনাব পাৰি এ যেনেকে মানে ধৰা এতিয়া আমলখি খি জোল বনাব পৰা বা এইবোৰ কিবা নলটেঙা ভেদাইলতা নৰসিংহ সেইবিলাকো তুমি সেইটোত দিব পাৰা।
পাৰিওঁ
তাৰপিছত তুমি পানী গুৰুত্বৰ ওপৰত দিব পাৰা।
অ সেইটোও পাৰি পানীতো আমাক লাগেই ন।
মানে এইটো তুমি প্ৰশ্নটো দিব পাৰা যে পানীৰ গুৰুত্ব কেনেকুৱা?
উম পানীৰ গুৰুত্ত্ব বুলিলে কি বুজিবা?
পানী বুলি ক'লে কি আৰু পানীটোতো নহ'লেতো আমাৰ মানৱ জীৱনটোতো একেবাৰে একোৱেই নাই। আমাৰ জীৱনৰ কাৰণে টোতটো এটা অপৰিহাৰ্য অংগ বুলিয়ে ক'ব পাৰি।
উম
আৰু মানে ধৰা শৰীৰত যিমানটো পৰিমাণে পানী থাকিব সিমানটো সেৰিয়তে আমাৰ শৰীৰটো সতেজ হৈ থাকিব আৰু এতিয়া ধৰা গৰম দিন আহিছে। অ গতিকে মানে গৰম দিনতো পানীটোৱেই মানে বেছি হেৰি গুৰুত্ব দিয়া হয়। উম আৰু লগতে তোমাৰ নেমু লগ অকণ নেমু দি পেলাই নেমু পানী খালে এতিয়াতো আৰু বহুত ভাল কাৰণ মানে আজিৰ দিনত মানে বেমাৰবোৰ বেছি দেখা যায় আৰু এই বেমাৰবোৰ মানে বেছিকৈ খাদ্যটো ওপৰত মানে ভিত্তি কৰিয় হৈ যায়।
উম
আজিকালি মানুহে ধৰা ইমান মানে সতেজ খাদ্যবোৰ নাখায় নহয়। দোকানৰ পৰা অনা খাদ্যবোৰ বেছিকে খায়। যাৰ কাৰণে মানে এতিয়া ধৰা কিমান কি কি বেমাৰ বেমাৰ হৈছে হৃদৰোগ হৈছে। বিলাক তেনেকে ত' সেইটো তুমি দিব পাৰা। তাৰপিছত আকৌ কিছুমানে খা খাদ্য অপচয় কৰে।
উম
সেই বস্তুটো এতিয়া ধৰা কিছুমানেতো খাবলৈ নাপায়চোন।
তাকে কিছুমান আকৌ খাদ্য পেলাইয়ে দিয়ে।
পেলাই দিয়ে উম, এতিয়া আমাৰ ঘৰতে ধৰা এইটো উখোৱা ছালটো উখোৱা চালটো আজি আজিকালি মানুহে প্ৰায় খাবলৈ এৰিছে।
উম
উখোৱা চাউলটো খাব পাৰে সেইটো এটা ধৰা শৰীৰৰ কাৰণে ভালেই হয়।
উম
তাৰপিছত আৰু আৰু কি কি দিব পাৰা। সেইয়াই মানে এইবোৰ সতেজ খাইমতে যিবিলাকত মানে এইবিলাক ভিটামিন বা প্ৰটিন সেইবিলাক অঁ সেইবিলাক বস্তু পায় মানে বা খনিজলৱন প্ৰতিটো বস্তুৱেটো আমি খাব লাগিব এটা বস্তু খাই এটা বস্তু নাখালে। টো নহ'ব ন
উম
আৰু খালি তুমি পৰম্পৰাগতটোত সেইটোত মানে তুমি ভাগ ভাগ কৰি দিব পাৰা আৰু যে মানে দেউৰীসকলে কেনেকৈ ধৰণে খায় সেইটো তুমি অকণমান মানে চাবা আৰু এইবোৰ কিতাপ চিতাপো চাবা
উম তাৰ মানে প্ৰত্যক জনগোষ্ঠীয়ে কেনেকে এনেকুৱা পৰম্পৰাগত খাদ্য খায় মানে।
সেইটো তোমাৰ হেৰি দিব পাৰা তেতিয়া মানে নম্বৰ টো বেছিকে হেৰি আহিব আৰু তেন্তে কথাখিনি খিনি যদি সোমাই যায়
উম
তাকে তুমি এতিয়া স এনেকদি সুধিলা যে।
আহ
অ মই বোলো মই মানে অকমান চাইছিলো তাৰপা কালি আকৌ কিতাপ এখনো পঢ়িলো। কিতাপখনত পঢ়ি পেলাইও তেনেকে পাইছিলো ত মোৰ আহ দু তামান ব নে তে হেৰিও আছে বাৰু এই পৰম্পৰাগত খাদ্য কি কি খায় মই সেইকেইটা মই তোমাক দিম।
অ দি দিবা হু
সেই তুমি একদম মানে খালী গোটেইখিনি একদম এফালৰ পৰা মানে হেৰিত দিবা আৰু
অ কমন হয়
অ কমন থৈ দিবা মানে? ধৰা প্ৰথমতে যদি তুমি বো এইটোক এইটো খাদ্য ভাষাৰ ওপৰত এনেকে লিখিলা তাৰপিছত তাৰ হেৰিঅত দিবা আমি খাদ্য কি সুষম খাদ্য তাৰপিছত সুষম খাদ্য কি বুজা বুলিয়ে। কি বুজা হয় আৰু সুষম খাদ্য মানে ভাই উদাহৰণ দিলা। তাৰপিছত তাৰ পৰা আমি কি পাওঁ? পুষ্টি পাওঁ তাৰপিছত পুষ্টি তিটো কি হয় সেইটো দিলা তাৰপিছতে আকৌ ধৰা এ পুষ্টি পৰা আমি যিবোৰ উৰ্পাদান সেই উপাদান বিলাকে আমাৰ শৰীৰত কেনেধৰণে কাম কৰে সেইটো ওপৰত লিখি লিখিলা
কেনেদৰে কাম কৰে অলপ ক'ব পাৰিবা নিে তাৰ ওপৰত?
কেনেদৰে মানে এতিয়া আমি চৰ্বি পাওঁ। চৰ্বি আমাক কি ধৰা শক্তি দিয়ে। আৰু আমি ভিটামিন আৰু আমি খনিজ লৱণৰ পৰা শৰীৰটোক মানে নিৰোগী কৰি ৰাখিব পাৰোঁ। তাৰপিছত কাৰ্বহাইড্ৰেটৰ পৰাও আমি শক্তিয়ে পাওঁ
উম
এতিয়া ধৰক কাৰব ফ্ৰাইডেটৰ হেৰিয়ত কি খাব লাগে আমি দালি খাব লাগে বেছিকে দালি বা শাক পাচলি বা প্ৰটিনৰ ক্ষেত্ৰত আমি এইবোৰ মাছ মাংস খাব লাগিব মানে প্ৰতিটো বস্তু খাব লাগিব বা চৰ্বি পাবলৈ হ'লে
উম
ভিটামিনবোৰ পাবলৈ হ'লে ধৰা তেনেকৈ নেমু টেঙা তাৰপিছত আমলখি সেইবিলাক খাব লাগিব কোনটো ভিটামিনত কি খাব লাগে সেইটো সেইটোও দিব পাৰা তাৰপিছত আকৌ ধৰা ফল মূল বা শাক পাচলিবিলাক কেলে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ? আমি ঘৰত ধৰা সতেজ খাদ্য কেনেকৈ বনাব পাৰোঁ কি বনাব পাৰো তাৰপা আকৌ পানী পানী কথা দিব পাৰা
উম
পানীটোৱে কেনেকুৱা কি কি কৰে তাৰপিছত খালা তাৰপৰা আকৌ পৰম্পৰাগত খাদ্যভাসটো দিলা তাত কি কোনটো হেৰিয়াত কি কি কেনেকে ধৰণে বনাই কেনেধৰণে খায় এতিয়াতো মিচিং জনজাতিটো প্ৰায় শুনাই যায় তেওঁলোকেতো প্ৰায় খিনি মানে বইল কৰিয়ে খায়
অ বয়ল‌ কৰিয়ে খাই
সিজাই খায় মানে
উম
সেইটো প্ৰায় শুনো শুনা প খাই পোৱা নাই বাৰু কিন্তু শুনা পাৱেই ধৰা বইল খালেও আমাৰ বহুত মানে দেহটো ভাল হয়
ভাল
তেল জাতীয় বস্তু মছলা জাতীয় বস্তু টোখোৱাতকে দ কাৰণে তাৰপৰা সেইটো দিব পাৰা আৰু লগতে তাৰপা আকৌ মানে শেষত আৰু তেনেকৈ আকৌ অকণমান সেই উপতে লিখি দিলা আমি এনেকৈ এনেকৈ কৰিব লাগে খাব লাগে
উম
তাপা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাটো আহি পৰে মানে খাওঁ মানে যেতিয়া আমি খোৱা কিবা এটা খাবলৈ আনিলোঁ সেইটো খোৱা আগত যাতে ভালদৰে ধুই মেলি পাৰে বা কিবা এটা খোৱাৰ আগত হাতটো ভাল তে ধোৱাটো সেইটো পৰিষ্কাৰ পৰিচ্ছন্নতা ওপৰত আহি যায়
উম
তেনেকে তুমি হেৰি কৰিবা আৰু এ বাকী তুমি ক'বাচোন বাৰু কেনেকে কি লিখিলা হে কৰিলা?
ঠিক আছে মই কম বাৰু বাকী তোমালে ধন্যবাদ।
অ ঠিক আছে ঠিক আছে হ'ব।